দ'।
হেল্ল', অ', অ', শুনা পাইছেনে? পাইছো, পাইছো। অ'। ময়ো পাইছো, আজি নেটৱৰ্কটো ভালে আছে। যেন পাওঁ। সেইকাৰণেহে কথা পাতিব পাৰিছোঁ বাৰু, নহ'লে আৰু অলপমান নাজানো, কাটা যায় যে, সেনেকেদি। এ, হয় আৰু মাজত।
কথা পাতিবলৈ মনতো নযায় গৈ।
নেযায়গৈ অ', সেইটো হয়। বাৰে বাৰেনো কি ক কথা পাতি থাকিব আৰু এই এয়া, আপোনালোকৰ বজাৰ পাতি কোনে কৰে?
বজাৰ পাতি বুলি এয়া হাজবেণ্ডো কৰে।
অ', আৰু কোনে কৰে শহুৰ দেউতা, শহুৰ দেউতা আছে মানে, অ', দুজনে কৰে যেতিয়া জোনে পাৰে আৰু।
জোনে যেতিয়া যেনেকৈ পাৰে। সেই তেনেকেই কৰা।
অ, এনেই মেক্সিমাম কোনে কৰে।
মেক্সিমাম হাজবেণ্ডে কৰে।
হাজবেণ্ডে কৰে। অ, আমাৰ আকৌ ওলোটা আমাৰ মেক্সিমাম বজাৰ কৰে এ সৰু দাদাই বাইক চাইক চলা চলাব পাৰে আৰু মানে ধুনীয়াকৈ চলাই পেলাই যাব বজাৰ সমাৰ কৰি আনিব তাৰপিছত সেই বন্ধৰ দিনটোত মানে সেই সিহঁতে দুইটাই মিলি পেলাই যায়। কেতিয়াবা কেতিয়াবা হাজবেণ্ডো যায় কিন্তু মেক্সিমাম টাইম মানে সেই দেটাই কৰে আৰু।
অ', অ',
উম।
মানে মই গৈ পোৱা নাই। গৈ পোৱা নাই দেই ইয়াত বিয়া হোৱাৰ পিছত মই কৰি পোৱা নাই বজাৰ কিন্তু আগতেতো মইো কৰো।
ঘৰত কৰিছিলে।
ঘৰত ময়ো কৰো বজাৰ।
অ',
বিয়াৰ আগত
আছিল নেকি?
দাদা আছিলে। মানে সেই সি কামত গুচি যায় তাৰপৰা সেই কেতিয়াবা মানে ঘপককৈ এনেকুৱা কেতিয়াবা প্ৰায়ে হয় মানে। কিবা এটা লাগা হৈ যায় মানে মই
অ',
অ', আলহী চালহি আহিলে বজাৰ পাতি কৰিবলৈ মইয়ে যা
আগতে এতিয়া মানে বহুতদিন কৰি পোৱা নাই আৰু।
এতিয়া নাই পোৱা দেই এতিয়া মানে একে বজাৰৰ লগত
বাকী ঘৰুৱা সেয়া কাপোৰ কানি বজাৰত যোৱা হয়নে নহয়?
সেইবিলাকত হয় বাৰু। সেইবিলাকত মানে হয় মানে সেইবিলাক মই নিজে অনলাইন কৰো যে। সেই তাপাই অহ', সেই তাপাই লও মানে।
অহ ', মানে অন-অনলাইনৰ বাহিৰে অফলাইন কিনা নহয় নেকি?
কিনা নহয়। মানে আহ, কিন্তু উম - উম।
এই ধৰি লওক মানে। যাবলৈ সময় নহয়। তাৰপিছত সময় নিমিলে কেনেকৈ সময় মিলাব। সেই অনলাইনত পটকৈ চাই পেলাই অৰ্ডাৰ দিব পৰা যায়। সেইটো কাৰণে ভাল হৈছে মানে আৰু। হেল্ল', হেল্ল', হেল্ল', অহ ', - অহ ', মাজতে কিবা এটা হৈ আছে। শুনা হৈ - হৈ যায় মই আৰু ভাবিছো কাটায়ে যাব নেকি এতিয়া আৰু।
হাহ।
মাজতে নুশুনা হৈ- হৈ যোৱা মানে যোৱা গৈছে অহ ', কটা গ'লে মানে অহ ', আকৌ সেই কথা পাতিব মন নাযায়।
মন নাযায় - মন নাযায়।
উম, তাৰপিছত ময়ো বজাৰ। মইতো মেক্সিমাম বজাৰ নিজে মই নিজে কৰো অকলে থাকো যিহেতু, নিজেই কৰো সেইটো উপায় নাই, আৰু। মই এতিয়া? বেলেকে বজাৰ কৰো মানে।
অহ ', আৰু মানে আমাৰ ইয়াত বজাৰখন ওচৰত ততে বহে মানে, সাত্তাহিক বজাৰখন।
অহ ',
অহ ', ওচৰতে বহে অহ ', মানে দুখন হয় দুই ঠাইত। দুই খনে ওচৰ হয় আৰু সেইখন শনিবাৰে হয়, এখন বৃহস্পতিবাৰে হয়।
দুদিন হয় সপ্তাহত।
হয়, মানে
অ', দু
অ', মানে সেইটো কাৰণে আপোনাৰ, দুইখনে ওচৰত হয়।
অ', দুইখনে ওচৰত হয়। অ।
উম, মানে হেৰি ইমান প্ৰব্লেম নহয়। আৰু সেইটো কাৰণে সেই দুইটা বাৰতে সেই যেনেকে প্ৰায় দুজনৰ ভিতৰত মিলাই কৰি যায় আৰু। নাযায়, নাযায়।
উম, অ', ম আৰু এটা কথা মনত পৰিলে। ঘৰত থাকোঁতে বজাৰ কৰা বুলি, কওঁতে দেউতা গৈছিলে নে নাই?
তা নাইয়ে। মই মামাৰ লগতহে ডাঙৰ হোৱা।
অ', দেউতা নাই ন? অ, সেই
অ', মই সৰু থাকোঁতে। মই ক্লাছ ছিক্স মানত থাকো উম।
অ। হয়, মামাৰ লগত থাকা মানে? মানে গোটেই এতিয়া গোটেইকেইটা ল'ৰা ছোৱালীয়ে মামাহঁতৰ ঘৰতেই সেনেকে ডাঙৰ হোৱা নে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।